অ হেল্ল' অ অ আহিছে আহিছে বাৰু হয়। অ বাকী ভাল আপোনাৰ খবৰ
আছো আছো আপুনি আপোনাৰ ভালনে
অ ভাল ভাল ভাল বঢ়িয়া আচ্ছা আজি কি কি বিষয়ে কথা পাতিম বাৰু আমি
আমি বৰ্তমান তোমাৰ এটা বহুত মানে সেই বিষয় আছে ইন্টাৰেষ্টিং বা ধৰি লওক আহ চলি থকা বিষয় যে আমাৰ প্ৰদূষণ প্ৰদূষণ। এইটো ধৰি লওক আ বায়ু প্ৰদূষণে হওক বা পানী প্ৰদূষণ বা মাটি প্ৰদূষণ যি কি নহওক মানে আহ চবতে দেখা গৈছে ন ত' সেইটোৰ বিষয়ে পাতিলে মই ভাবো অলপ আহ আমাৰো মানে আহ মত বিনিময় কৰিলে ধৰি লওক আমাৰো জ্ঞান অলপ পৰিসৰটো বৃদ্ধি হ'ব বা তেনেকুৱা ধৰণে
সঁচা কথা হয় বায়ু প্ৰদূষণটো হৈয়ে আছে আৰু মানে বায়ু প্ৰদূষণ প্ৰদূষণৰ মানে ইমান দিনক দিনে বৃদ্ধি হৈ আছে। কাৰণ আপুনি চাব যেতিয়া অ আমি যেতিয়া মানে দু দুইহেজাৰ বাৰ চনত চাগে দুহেজাৰ বাৰ এঘাৰ মানত মই দিল্লী গৈছিলো হা তেতিয়া মানে তাতে তেতিয়া যাওঁতে মানে ঠিকে আছিলো পলিউচন তাতে বহুত মানে প্ৰদূষণে হৈ আছিলে। আমাৰ ইয়াৰ তুলনাত বহু পলিউচন আ কিন্তু মই যোৱাবছৰ দুহেজাৰ চৌব্বিছ গৈছিলো লাষ্টটাইম তাতে যাতে তাতে দেখিলোঁ। ভগৱান মানে দিন ৰাত পুৰা মানে পুৰা- নিয়ৰ টাইপ কোৱলি টাইপৰ এটা দাঁঠ তৰপ এটা পৰি গৈছে ইমান ভয়ানক মানে পলিউচন কিমান মানে দিনক দিনে বৃদ্ধি বৃদ্ধি হৈ আছে। পলিউচন ল'বলৈ আৰু আমাৰ ইয়াৰ পৰাও গ'লে তাতে ঘপকেও গ'লে যিকোনো ঠাইত মানে পূজত মানে পলিউচন হয় আৰু আমাৰ ইফালে হাজাৰ হওক আমাৰ ইয়াতে অলপ মেঘালয়ৰ টাচ পৰে মানে মোৰ য'ত ঘৰ হয় মানে যদিও মই কৰ্মসূত্ৰে গুৱাহাটীত থাকো। তথাপি মানে ঘৰত গ'লে মানে বহুত ধুনীয়া আৰু এটা বায়ু পৰিৱেশ আৰু কিন্তু বা বা মই যেতিয়া দিল্লী গৈছিলো মানে একদম ভয়ানক মানে এটা পৰিস্থিতি উশাহ লওতেও যেন কিবা ক কষ্ট পাই যাম তেনেকুৱা মানে এটা পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু।
উম হুম।
হয় আপুনি বায়ু প্ৰদূষণটো কোনো হয় কওক কওক।
মানে আপুনি যে কলে ন এইটো মানে দেখিছো মানে মই যোৱা নাছিলো কিন্তু মানে মোৰ ভণ্টি মানে নয়দাত আছে গৈ বৰ্তমান তাই পঢ়ি আছে তাতে এম ই টিত মানে তাই মোক দেখাইছিল বুলি মই ভাবিছিলো এইবিলাক একদম নিয়া নহয় বোলো। বাপৰে মানে নিয়ৰ বুলি ভাবিছিলো উম উম। তাৰ পাছত বোলো আহ
সেইকাৰণে বহুতখিনি সেইকাৰণে বহুতখিনি প্ৰভাৱ পৰিছে ধৰ, আগতেতো তেনেকুৱা নাছিলে মানে যেতিয়া নাইনটি ছিক্সটিজ চেভেণ্টিজত টাইমত মানে, সেই টাইমত কেনেকুৱা নাছিলে মানে এতিয়া মানে আপুনি চাব বটলটো কিমান মানে পৰিৱৰ্তন তাত ঠাণ্ডা পৰিলে ঠাণ্ডাই পৰি যায়, গৰম পৰিলে একদম মানে থাক-থাকিব নোৱাৰা গৰম। মানে আচৰিত ডিফাৰেঞ্চ, আগত আগত তো তেনেকুৱা নাছিলেতো মানে ঊনৈছশ সত্তৰ চনত, ষাঠি চনত তেনেকুৱা নাছিলে।
আৰু মানে শুনিছোঁ মানে অ' আৰু মানে শুনিছোঁ মানে ধৰি লওঁক এইবিলাক যে মানে প্ৰদুষণৰ বাবে ইমান যে বাঢ়ি গ'ল হঠাত তাৰ বাবে মানে বহুত মানে এইবিলাক যে বাঢ়ি গ'ল হঠাৎ বহুত মানে প্ৰদূষণটো যে বহুত বেছি বাঢ়ি গ'ল তাৰ ফলত মানে মই শুনিছোঁ মানে, যিহেতু মানে কুৱলিৰ দৰে হৈ এটা আৱৰণ ধৰণৰ হৈ গৈছিল আৰু মানে অলপ দে খাত মানুহ, বস্তুবিলাক দূৰৰ বস্তুবিলাক দেখাত অসুবিধা হৈছিল। তাৰ বাবে মই মানে বহুত দুৰ্ঘটনা হোৱা বুলি মই শুনিছোঁ সেইটো সঁচানে বাৰু?
উম, হ'ব পাৰে, জানো মই তেনেকে শুনা নাই বাৰু, হয়তো হৈ যাব পাৰে কি ডাঙৰ কথা মানে মু-মুখামুখি এক্সিডেণ্ট হৈ যাব পাৰে যদি গাড়ী দেখা নাপা-নাপায় যদি। সেইকাৰণে হয়তো মই যাওঁতে বহুত গাড়ী দেখা পাইছোঁ মানে ৰিফ্লেক্টৰ লগোৱা থাকে, মানে মানে পূৰা ৰিফ্লেক্ট হৈ যায় আৰু অলপ পোহৰ কৰিলে। মানে কোৱলিৰ মাজতো যে দেখা পাই ছাগে সেইকাৰণে লগোৱা আছিলে। আৰু বহুত জেগা-জাগাত মানে হেজাল লাইট টো মাৰি দিয়ে, ডাবুল চাৰিটা ইণ্ডিকেটৰ জ্বলে যে, সেইকাৰণে হয়। চাগে আপুনি কোৱা কথাটো হয়। মানে চাৰিটা হেজেৰ লাইট হে, চাৰিটা হিণ্ডিকেটৰ লাইট এক লগত জ্বলে যে। সেইটো মানে সেইটো কোৱালিটি মাৰে সেইটো সেই সেই বস্তুটো মই বহুত জেগাত দেখিছোঁ মানে দিল্লীত যাওঁতে বিশেষকে, মানে মানে কুঁৱলী আমাৰ তোমাৰ শ্বিলং চাইডে গ'লে চাবচোন পুৰা ইণ্ডিকেটৰবিলাক মাৰি যায়, চাৰিটা ইণ্ডিকেটৰ, বাইকৰে হওঁক বা গাড়ৰে হওঁক। যাতে মানে কুৱলীৰ মাজতো দেখা পায় সেইবস্তুটো তাত মানে ছিষ্টেমেই নাই, সেই সেই প-পলিউচনৰ কাৰণে যোনটো কিবা হৈছে, লেয়াৰ কৰিছে আৰু সেইটো ফাটাৰ কাৰণে আৰু মাৰি দি, হেনেকুৱা দেখা পোৱা গৈছে। সেয় হয় আপুনি কোৱা কথাটো হয় তাৰমানে, নিশ্চয় এক্সিডেণ্ট হৈছে তেনেকুৱা। এতিয়া আপুনি চাব যিমান দিনক দিনে অ' দিনক দিনে যিমান কল কাৰখানা বৃদ-বৃদ্ধি হৈ আহিছে, গাড়ী মটৰৰ ধোৱা মানে তাৰ ফলতে আপোনাৰ একদম গ্ল'বেল ৱাৰ্মিঙৰ পৰা মাটি বায়ু পানীৰ সকলো প্ৰদূষণ হৈ আছে। সেই আৰু এইবিলাক মানে চৰকাৰ বা কোনো সংগঠনক বা দুখ দি লাভ নাই আচলতে, কোনেও ঠিক কৰিব, এই আমাৰ সৰু সৰু, আমাৰ মানুহৰ সাধাৰণ মানুহৰে সৰু সৰু কিছুমানে মানে বহুতখিনি ৰোধ কৰিব পাৰে।
অ' আপুনি মানে একদম ঠিক কথা কৈছে জানেনে, মানে আমি বহুতে মানে মানে বেলেগক দুখ দিওঁ যে চৰকাৰৰ কাৰণে হৈছে ইয়াৰ বাবে হৈছে, ইয়াৰ বাবে হৈছে কিন্তু আচলতে কি জানানে আমি সাধাৰণ মানুহখিনিয়ে তাৰ কাৰণে জগৰীয়া আছ কাৰণ আমি চাব হা, মই ইয়াতে কওঁ মই পিনে ইয়াতে আছোঁ, মানে গুৱাহা টিত আছোঁ আজাৰা পিনে মানুহবিলাকে মানে কি কৰে, এই নলা নৰ্দমা থাকে ন' ধুনীয়াকে মানে, মানে কি বুলি কয় এইটো উম ৰাজহুৱা মানে জা-জাবৰ পেলোৱা ঠাই পিনে মানে বনাই থৈছে, তাৰ ফলত ইমান বেছি দুৰ্গন্ধ হয় যাৰ ফলত নিশ্চয় আমাৰ বহুতখিনি বেমাৰ হয়। তাৰো পৰা হম হম বহুতখিনিত। তাৰোপৰি ধৰি লওঁক মানে দেখাটো বেয়া হয়ে সেইটো বেলেগ কথা কিন্তু পানীবিলাক মানে তাতে মানে যাব নোৱাৰে মানে জমা হৈ থাকে এইবিলাক ইমানেই হয়। সেই কিন্তু আমাৰ নিজৰে ভুল ন আমিও এতিয়া আৰু এতিয়া কেনেকুৱা হৈছে যে জানে, আমাৰ মানে কেনেকুৱা হৈছে আমি এইখিনিত থাকি থাকি মানে আমাৰো বেলেগ মানে সকলো যিহেতু বস্তুৱে মান এদপ্ত কৰি লৈছে।
একদম একদম আপুনি যেতিয়া বহুত দিন অভ্যাস হৈ যাব তেতিয়া মানে মানে অটমেটিকলি আপোনাৰ মানে গম নাপাব আপুনি যে কিমান বেয়া বিষাক্ত গেছ এটা ভিতৰত সোমাই আছে আপুনি গমেই নাপাব অভ্যাস হৈ যায় আৰু।
সেইটো নহয় মানে মানে নহয় মানে কি হ'ল মানুহবিলাকে ধৰি লওঁক এইটো ধৰি লওঁক এই নলা নৰ্দমত পেলোৱা এই স্বভাৱটো যে কৰি ল'লে। তাৰ বাবে এনেকুৱা হৈছে মানে বেলেগৰ পৰা একো আশাও নকৰে যে কিবা ভাল কৰিব। মানে এইটো সাধাৰণ ভাৱে লৈ লৈছে দৈনন্দিন জীৱনত মানে এটা সেই বুলি লৈ লৈছে। সেই মানে কেনেকৈ হৈছে আমি নতুনকে আহিলো ইয়াত তে আৰু মানে আমাৰো মানে উপায় নাপায় তাতে পেলাব লগা হৈছে। এতিয়া আমিও মানে সেই টো মানে প্ৰদূষণত মানে আমিও মানে হেৰি কৰা যেন হৈছে। এতিয়া আমাৰো হাত আছে বুলি ক'ব পাৰি এ সেইটো।
হয়, আৰু মানে হয় হয়। আৰু মানে কেছটো হৈছে কি মানে যিকোনো প্লাষ্টিক বস্তু ধৰ বা যিকোনো প্লাষ্টিকৰ বটলেই হওঁক টেমাই হওঁক বা যিকোনো যাতে ৰিচাইকেল কৰিব পাৰে সেই ব্যৱস্থাটো কৰিব লাগে। যেনেকে আমাৰ আমাৰ আশে পাশে আহে ভাঙা চিঙা লোহাৰ মানুহ নিয়া মানুহ এনে এনে য'তে ত'তে পেলাই দিয়াৰ পেলাই দিয়াত কৈ পেলাই দিয়াত কৰি তাত তাক সিহঁত যদি দিয়া হয় মানে বহুতখিনি মানে পলিউচ্যন ৰোধ হ'ব বুলি মই ভাবো। এতিয়া প্লাষ্টিক যোনটো সৰু প্লাষ্টিক মানে ধৰ চিপছৰ পেকেট বা এনেকুৱা যিকোনো আৰু আলু পিয়াজ আনা পলিথিন তেনেকুৱা সেই পলিথিনবিলাকটো মানে মানে ইমান সোনকালে ৰিচাইকেল কৰিব নোৱাৰে সেইবিলাক জ্বলাই দিলও আপোনাৰ বায়ু প্ৰদূষণ হ'ব বা মাটিত পেলাই দিলে মাটিৰ গুণাগুণ ক্ষমতাটো কমি যাব নহয় জানো? হয়, আচ্ছা অ' নহয় গতিকে আমি যদি কিছুমান কাম কৰো। চাপ'জ মই-মই-মই বজাৰলৈ গ'লো বেগখন লৈ গ'লো বা কাপোৰৰ বেগ বা প্লাষ্টিকৰে বেগ লৈ গ'লো ছাপ'জ। কিন্তু প্ৰত্যেকটো বস্তুৰ কাৰণে আলুৰ কাৰণে এক্সট্ৰা থোঙা পিঁয়াজৰ কাৰণে এক্সট্ৰা থোঙা মাংসৰ কাৰণে মানে কিবা লেচৰাৰ কাৰণে হাবি যাবি যিমানেই যি বস্তু নিকিনো চব কাৰণে একস্ত্ৰা একস্ত্ৰা থোঙা অনাৰ কোন প্ৰয়োজনে নাই। পলিথিন অনা প্ৰয়োজনে নাই ডাইৰেক্ট বেগখনতে ধালি লৈ আনিলে হ'ল। পাঁচ ছয়টা পলিথিন বাচি গ'লে একজন মানুহৰ পৰাই বহুত বহুত বাচা বুলি ভাবো মই।
উম, উম একদম ঠিক কথা কৈছে আৰু আচলতে আমি যিহেতু মানে আমাৰ মানে যিহেতু বজাৰৰ কাৰণে আমাৰ এটা হাত মুনা বুলি মানে বনোৱাই আছে ন। অ', হ'ব সেইটো ব্যৱহাৰ কৰিলে মানে ভাল হয় উপকৃত হ'ব মানুহবিলাকে প্ৰদূষণটো
হয়, হয়।
মানে কমি যাব হয় হয় আৰু মানে আহ হম, হম আৰু মানে এইবিলাক যে ক-কওঁক।
অ মানে সেইকাৰণে মই মাংস চাংস আনিব গ'লেও মাংস মানে। মানুহ ক'লে মিছা কথা কোৱা বুলি ভাবব মানে মাংস যদি আনিব যাওঁ হা মই কি কৰো মানে। প্লাষ্টিকটো দেখিলে মোৰ কিবা সহ্ নয় কিবা মাথা চাথা কাম নকৰা হয় মানে প্লাষ্ট। আহা হা প্লাষ্টিকটো মানে কি কৰোঁ মানে। লৈ যাওঁ হৈছে আ মই মই অকল মই অকলে থাকো বাৰু গুৱাহাটীত মই অকলে মানুহ। কিমান এশ টকাৰ মাংস আনিলে মই দুইদিন যাৰ নিচিনা ক'ব পাৰি ডাইৰেক্ট। প্লাষ্টিকত মানে টিফিন টফিনটোতৰাই কেনে লৈ আহো আৰু তেনেকুৱা চিষ্টেম আৰু এটা মোৰ এটা মানৰ। এটা পলিঠিনটো বাচিছে আৰু মোৰ কাৰণে আদাৰ হওঁক। সেনেকুৱা যদি গুৱাহাটীত হাজাৰ এশ হয় এশজন এশজন মানুহে যদি। একশৰ ক'ত গুৱাহাট গোটেই গুৱাহাটীতো দহ হাজাৰ মান মানুহে মাংস কিনে চাগে এদিনত। প্ৰত্যেকে যে মানুহে যদি এচি চি। চেমটো কৰে দহ হাজাৰ পলিঠিন একদিনত বাছি যাব গতিকে কিমান খিনি ৰত। হ'ব যব হ'ব পৰা যাব আপুনি ভাবি চা শকাৰ কথাটো।
আ উম আপুনি হয় বাৰু বহুত মানে ভাল কথা ভাবিছে ধৰি লওক আহ। হয় মানে উম উম মানে কনট্ৰিবউচন আছে মানে আপোনাৰ মানে আৰু আপুনি। প্ৰদূষণ মানে বিৰধি চাগে ন বহুত।
একদম একদম হয় একদ মোৰ য'ত ঘৰ বাৰু মোৰ য'ত ঘৰ তাতে মোৰ। তেনে মোৰ দুধনৈত ঘৰ হয় বাৰু দুধনৈ জানে নাজানে নাজানো আপুনি গোৱালপাৰ ডিষ্ট্ৰিক্ট হয় আমাৰ ইয়াত। আপোনাৰ হয় হয় সূৰ্য পাহাৰ যে আছে সূৰ্য পাহাৰৰ আশে পাশে মানে বহুত খালী ঠাই আছিলে। বহুত হাজাৰ হাজাৰ বিঘা ম মাটিৰ খালীঠাই আছিল এতিয়াও আছে বাৰু কিন্তু। তাৰে মোটামুটি ফিফটি পাৰ্চেণ্টৰ পৰা এইটি পাৰ্চেণ্ট জেগা। পুৰা গছ -গছনিয কাটি তহিলং। যাক কোম্পানী বনাইছে খালী কোম্পানী খালী কোম্পানী খালী কোম্পানী। কোম্পেনী বনাই কি ক'ব মানুহক দৰমহা দিছে। ছয় হাজাৰ টকা দৰমহা দিব এমপ্লয়ক মান কি পেকেজিং- ফেকেজিং হাবি যাবি বাৰ তেৰ ঘণ্টা ডিউটিত। ছয় হাজাৰ টকা দিব কিন্তু মাহত কামাই লৈ যাব ষাঠি কৰোৰ পঞ্চাশ কৰোৰ টকা বছৰি। কিন্তু আপোনাৰ। সেই তাৰ ফলত এই গছ -গছনি কটাৰ ফলত ইমান ভয়ানক মানে আৰু ইমান মানে বিশেষ। ত' গেছ মানে আপুনি যদি সেইটো সেইটো ৰাস্তাইদি যদি গোৱালপাৰা চাইতে যায় আপুনি বাইক- চাইক লৈ গ'লে মই বাইক লৈ গ'লে কেতিয়াবা। মুখত সেইটোতো যোৱা নপৰে বাৰু মই গুৱাহাটীত থাকো যহতো কেতিয়াবা ঘৰতে গ'লে তাত গ'লে। মুখত নধৰাকে আপুনি যাব নোৱাৰে গাড়ী লৈ গ'লে। গাড়ীৰ গ্লাছ নামাৰক আপুনি যাব নোৱাৰাৰে ভয়ানক গনধক ভয়ানক তাৰে গাঁৱৰ মানুহ। মানুহে আশে-পাশে যোনবিলাক গাঁও আছে। তাততো থাকিব নোৱাৰি কিন্তু তাৰে মানুহে থাকোতে থাকোঁতে মানে অভ্যাসৰ মানে। অভ্যাস হৈ গৈছে আৰু মানে। ইমান বেয়া মানুহ মৰি চাফা হ'ব দুইদিন পিছত।
উম, উম, হয়, হয়, মানে কি। কি হয় জানে নে মানে এ, এইবিলাক গেছবিলাক লৈ লৈ মানে মানুহবিলাকৰ ভিতৰি ভিতৰি হয়। আৰু জেনেটিক মানে বেমাৰবিলাক। বৃদ্ধি হয় জানেনে আৰু মানে পংগু হয়। মানে উম, উম, উম, সেইটো।
একদম নেক্সট জেনেৰেচনলৈকে প্ৰভাৱ পোৱা যাব।
হয়, হয়। এনেকে মানে এইবিলাক বস্তু মানে কি, হুম হয়, মানে এইবিলাক। উম, উম। এইবিলাক মানে বহুত লাহে, লাহে ক্ষতি কৰে মই সেয়ে।
হয়, হয়। একদম শ্লো পয়জন সেইতো হয়, হয়। লগা- লগ লগা-লগ একো নহয়। লাহে, লাহে, লাহে, লাহে। আপুনি চাওক দ দ দ ওৱেচ। দ্বিতীয় বিশ্বযুদ্ধত নাগাচিকা আৰু হাৰাচিম এ, হিৰোচিমা আৰু নাগাচিকিত মানে ব বে। এটম্বুম ভৰি কিমান এটা হয় ন এতিয়াও তাৰ প্ৰভাৱ দেখা পোৱা যায়।
মই সেইটো কথা ময়ও কওঁ বুলি ভাবিছিলো হা। একদম মানে এইটো কথাই মই কওঁ বুলি ভাবিছিলোঁ, আচ্ছা বাৰু এতিয়া ৰাখিছো হা'। ভাল লাগিল, ভাল লাগিল কথা পাতি।